শুনিছ নাই। শুনিছেনে নাই?
উম, শুনি আছো।
কি কৰি আছিলি?
বৰষুণ এৰিলে নাই?
নাই, এৰা দিয়ে আছে।
বৰষুণ এৰিলে নাই?
নাই নাই এৰা বোলো দিয়ে আছে।
এই মুখ খন ধুবলৈ গৈছিলোঁ।
অ', আমাৰ য়াত বৰষুণ দিয়ে আছে। শুনিছানাই?
অ', ডাঙৰকে দি আছেনে কমিছে অলপ?
ডাঙকে দি আছো এথনি যেনেকৈ দি আছিলে তেনেকেই দিয়ে আছে।
বতাহ আহিছে নেকি?
বতাহ নাই।
আহ।
তহত সেইফালে নাই দিয়া। তলোই পেলাই নাই মই এনেই শুই আছো।
আহ।
পুৰি শুই ট্ৰাক চলাই আছে।
তাক চলাই আছ।
অ',
অ',
আজি কালি ট্ৰাকহে চলাওঁ।
তাক চলাও নি?
অ',
উম,
তাকে এইটোকে চলাই থাকো আৰু দিনটো কাম বন নাই না।
অ', তাতে কিনো কৰি আছ তইহে জা ন' ইমানকেইদিন।
ঘৰৰ মানুহও পাগল হৈছে।
তাকে তো।
অ', ঘৰলে যাবলৈ মন নোযোৱা হ'ল, মই ঘৰলে গ'লেই কাজিয়া হয় সেইকাৰণেই মই নাযাও।
কাৰ লগত?
ঘৰ মানুহৰ লগতে।
অ ', অ',
এইবোৰ আৰু যি টি কথাত এনেই এনেই মাথাটো বেয়া হৈ থাকে তাৰপিছত কিবা এটা ক'লেই আৰু মাথাটো গৰম উঠি আহে আৰু লাগিয়ে যোৱা হয়।
উম,
সেইকাৰণে বোলো কেইদিনমান অকণমান আঁতৰি থকাটোৱে ভাল হ'ব যেন পাইছোঁ।
উম, ঠিকে আছে।
এ যিমানবাৰ যা যিমানবাৰ সিমান বাৰে তেনেকুৱা হয় মোৰ লগত প্ৰতিবাৰে। এইটো অদৰকাৰী কথা এনে মাথাতে গৰম হৈ থাকে এ নাথাকিলে এনে ভাল লাগি নাথাকে।
উম,
এইবাৰৰ পৰা আৰু এইবোৰ কাহিনী শেষ হ'ল বাৰু।
উম,
ন মই আছোঁ বেলেগ কামত গানৰ কামত আছোঁ।
লাগ লাগ গানৰে আৰু ফোন আজি হেৰি দিলে নাই?
ফোন কৰিছিলোঁ অকণমান আগত।
কি কলে?
কিবা কলেজ গৈছিলে বোলে তাৰপিছত আহি পোৱা দেৰি হ'ল তাৰপিছত এতিয়া ৰাতি বনাই দিম বুলি কৈছে আজি ৰাতিৰ ভিতৰত।
অ', অ', অ',
সুৰটোহে আক গানটোতো দেৰি আছে গান বহুত দিন আছে গানলৈ।
উম, এতিয়া কোৰটো মানে কি সেইটো সাক মানে গাই লুবেলাক কু দিব মানে
অ সি সুৰটো কেনেকুৱা হ'ব সি মোক সেইটো দিবা তাৰপিছত
সুৰটো কেনেকুৱা হ'ব সি দিব নহয় সেইটোকে গাই মেলি তাৰপিছত মই আৰু তাত লিখিব লাগিব সেইটো সেই সুৰটোকে ভাবি ভাবি পে ফুৰটো যে
গ গম পাইছোঁ অ',
আমাৰ সেৰিয়ৰ ভাগৰটো য়া মোৰ লগৰতোৰ ভাগৰতো এইটো আহিব সাতাইশ তাৰিখে আহিব সেইটো।
অ', সেইটোও পাইছেহি নহয় আজি পালেইহি আৰু তাই অ, পৰহিলে আহিব মানে।
অ পৰহিলৈ আহিব অ ভালেই হ'ব
ইনে উম ৰাতি বাৰটামান বজাত দিয়ে নে এনেই হেঁতৰ এক্সট্ৰা টাইম থাগে
অ একদম মানে দিয়াততো আজি দিলে আজি সি দি মেলিহে মোৰ চলাই আহিছে দিওঁতে দিওঁতেটো আজিয়ে দিলে কিন্তু হেৰি মানে এইটো কি বুলি কয় তোৰ বা সাতাইশ তাৰিখে ৰাতি বাৰটা বজাত ধুনীয়াকে ওলাই যাব মানে বস্তুটো
আহ চবে শুনিব পাৰিবা
অ চবেই শুনিব পৰাকৈ ওলাই যাব এতিয়া দিয়াাতো এতিয়া দিলেই মানে
অ এতিয়া চবতে আহিব নে এতিয়া
চবতে আহিব যিমান গান গানৰ এপছ আছে যিমান এপল মিউজিক কিবা কিবি চবতে আহিব
আহ আহ
সিহতৰ ডিষ্ট্ৰিবিউটৰ আছে ময় মোৰ ভাগও যেতিয়া মই কাম কৰিম চবতে পোৱৈ সেগণ ইউটিউব কিবা কিবি চবতে লাভ মানে পইচা পাতি ইমান নাইে আৰু চব মিলাই মেলিো পইচা েৰ নাইে নহয় প্ৰথমতে তাত অকণমান মানে
তাৰ ভাগ এনে আনতাছ কিমানমান খৰচ হৈছে বাও
তাই এইটোত নে এতিয়া যিটোত
অ এতিয়া আৰুটো
এতিয়া এইটো তাৰ এটকাও খৰচ হয় নাই
তই ইনেই গাড়ীখন নে কিি
মানে তো গানটো প্ৰথমতে এ এটাক দেখালে কম্পজাৰ এটাক তাৰছিছত সি সি মানে তাৰ আগৰ যিটো জোনাকী গানটো সেইটো গাইছিলে
অ
তাক দেখ থোৱাৰ পিছত তাৰ ভাগত সি কেনেকুৱা পালে জানো সি পইচা বিচাৰিছিলে ষাঠি হাজাৰ নে সত্তৰ হাজাৰ অকল হেটো মানে মিউজিকটো বনাবলৈ
আহ
তাৰপিছত এদিন এই হেৰি অ ভূঞাক দেখালে আমাৰ এছ ভূঞাক তাৰপিছত সি গানটো চালে মানে গানটো চাই পেলাই তাৰ পচন্দ হ'ল তাৰপিছত সি ক'লে মই গাই দিম এইটো ফ্ৰতে পইচা নালাগে ল'ব মোৰ ভাল লাগিছে, মই সেইকাৰণে এইটো পইচা ল'ব নালাগে, তুমি এইটো মই হেৰি এই সেইবুলি ক'লে তাহে তেনেকৈে গাই দিলে।
এতিয়াতো সি সেইটোতো এনে কিমান পাব বা এনে কিমান মান লাব সেইটো গান। অ'
তাৰ প্রথম গানটোত সি খৰচ কৰিছিলে চল্লিছ হোজাৰ টকা।
উম।
ওলালেতো লাভ আশী হাজাৰ হ'লেও
উম
তাৰপিছত এতিয়াতো এইটোত খৰচেই ন
উম এতিয়াততো চাগে দুইটা সমানে হ'ব চাগে
চানেই মানে হেয়ে ই কোৱা যে ইটো মানে মানুহটো অলপ চবে চিনি পায় ন ইয়াক এতিয়াতো আ আহিব এতিয়াতো তাত ত ইনষ্টাগ্ৰামতটো পুৰা হাইপ বনি আছে মানে বস্তু ছিল একদম মানুহে শুন শুনোৱে কৰি শুনো শুনোৱে কৰি আছে সি মানে হেৰি চেৰি লগাইছে অকণমান।
বাঢ়ি বাঢ়িছে বহুতে চাইছে।
অ' গ'ম পাইছো। এই তাৰ ভাগৰ সেইখিনিয়ে চাইছে আকৌ তাৰ লগত যিখিনি আছে।
ইয়াৰ ওচৰতো বেছি নাই ইয়াৰ ওচৰত দুশ তিনিশহে মানুহ আছে এই তাৰ ওচৰত যিমানখিনি আছে তাৰ ওচৰতো লাখ লাখ মানুহ আছে।
উম।
সেইবোৰোই এইটোত আহিব পইচা এইটোত মানে ভাল
এতিয়া সেইটো এতিয়া সেইটো পইচা দুইটা ভাগৰ ভাগ হ'ব এতিয়া ভূঞা ইয়াৰ ভাগত
নহয়, নহয়।
ইয়ালকে আহিব মানে।
দহ টকা আহিলেও ইয় ভাগে ভূঞাই এটকাও নাই লোৱা।
অ' অ'
এটো পিছত ল'বলৈ চুক্তিটোতো পিছত পিত পিছত ল'বলৈ নহয়, নহয় চুক্তি লগত লগত মানে তোৰ এনেকুৱা যদি পইচা দিব লাগিব এই মাহ তেই দে তাৰ পিছতে মই কাম কৰিম পইচা পোৱাৰ পিছতে ইহঁতি কাম কৰিব।
উম, মনে কিবা এটা মিলিলে আৰু তেতিয়া কিবা এটা দিয়ে আৰু চাগে।
অ' মানে এনেকে এনেকে ধৰি লওঁ এতিয়া তো গান এটা তই যেনিবা লিখি আনিছ ভাল লাগিছে যেনিবা মই যেনিবা তেনেকুৱা গান এটা আজিলৈকে কৰা নাই মোক কৰিবলৈ মন গৈছে মই লিখিবও পোৱা নাই তেনেকা
উম।
মই গা এ গানটো গালো গানটো গোৱাৰ কাৰণে মই ফে এ মোক মানুহে চিনি পালে মই জনপ্ৰিয় হ'লোঁ মোৰ ফেমাওচ হ'লো তাৰপিছত যেনা মানুহে হেৰি কৰিব তাকে চিনি পাব ন। তেতিয়া ই লিখিছে বুলি নো ইয়াকনো
গ'ম গমকে
অ' সেইটো সি অ' মানে জনত প্ৰিয়তাটো সি হ'ব ই নহয় পইচাটো ই পাব যেনিবা, কিন্তু
বাকীটো তালৈ যাব সিউটোতো সেইটো পইচা সেইটো পইচাৰ সিও উলিয়াই ল'ব বাৰু।
সি উলিয়াই ল'ব ই এইবিলাক ইষ্টেজে চিষ্টেজে মানুহৰ মাজত
অ' মানুহৰ মাজত গাই লৈ পেলাই উলিয়াই ল'ব সিহঁতে।
অ' এতিয়া সি যে এতিয়াতো হেৰিয়ত যে মানে যি যিটো ভিডিঅ'টো বা প'ষ্ট কৰিছে সেইটোতোি পইচা পাইছে। আ ফলুৱাছ আছে ন।
উম।
সেইবোৰতো পাব ৰিল চিল দিলে পাব। অ সিহঁতৰ এইবিলাক হেৰি হয় নহয় মানেটো এইটো স্পনচাৰ এইটো কি বুলি কয় এই এইবিলাক যে স্পনচাৰ ট্ৰাইপৰ কয় ন এতিয়া গানটোকো স্পনচাৰ কৰিব নহয় গানকো বহুত গ গান বহুতে স্পনচাৰ কৰিব ন তাতে গানটো শুনিলে আমাৰ স্পনচাৰটো দেখে কৰে তেনেকুৱা আৰু
আহ। এ তোৰতো তেনেকে কৰিলো আৰু আৰামত ধুনীয়াকে
মোৰতো সৌ মানুহে ই ইটো ইটো নতুনহে ই ইমান দিব পাৰিবনেে নোৱাৰাৰে মোৰন
এ হ'লো এইটোকে ত কৰ এইটো গোটেইটো মেইনতটো দিয়া নাই নহয় এতিয়া
মেইনটটোে নাই দিয়া নাই ইয়াক অকল হেৰিটোহে দিছো যিটো প্ৰথমতে উলিয়াই পেলাই মই আনকি আনকি সে সেইটো গান মোৰ ওচৰত নাইও এতিয়া
অহ
তাক যিটো দিছিলো মই এতিয়া হেৰুৱাই পেলালো পাত পেলাই উঠিলো মানে
অহ
তাৰ পিছত এ ই ই বিচাৰিলে ই মোক কলে মানে এ এ মই এনেকে এলবাম এটা কৰিছোঁ মোক তাত গান এটা লাগে তুমি গান এটা দিয়া মোক
অহ
মই বোলো আছে বাৰু এটা তোমাক দিব পাৰিম তুমি চোৱা কেনেকুৱা লাগিব যদি ভাল লাগিব পিছে কাম কৰিবা যদি নালাগে নাইলগা নকৰিবা বুলি ক'লোঁ তাক তাৰপিছত সি চালে সিও চাই পেলাই এই ধুনীয়া হৈছিল দেখোন এইটো খুন দিয়া কাম বোলে মই তেনেকে ক'লে মইতো হ'ব কাই এইটো গানতনো কেনেকুৱানো হয় কিনো হয় শুনি মেলি চাই লওঁ তাৰপিছত তল
তপা বাকীৰ অ চ বদল হল
মেইলটো
অহ
মেইনটোতো বহুত অদ্ভূত অদ্ভুত লিৰিচ সোমাই গৈছে মানে সেইটোতো যদি ই গাই মানে ভালকে প্ৰাণ পাই উঠিব আৰু
অ ভালকে হ'ব শইকীয়াৰ লগত ভালকে ঘূৰাই দিলে হ'লা
অ শইকীয়া যদি ভালকে গাই দিয়ে
উম
এ শইকীয়াহে জানে কি কৰে
উম আমাৰ বৰষুণটো অকমান আহিছে বাৰ
শইকীয়া শইকীয়া গান ওলাবলৈ আছে শইকীয়া আগত আমাৰ কৈলাশ দাকে পাতিবলৈ আছে
ওলাই যাকাবনি
নাই এইটো নহয় বেলেগ আৰু এবছৰ ডৰ বছৰ পিছত বনাই বনাব লাগিব মানে সি গোৱাকে সি আকৌ জিতি নে গায় নহয়
অ অ ই এ এন্তদ জাগান গাইানো অ এনেকুৱা গান নহবই ন তাৰ লগত
অহ তাৰ লগত একদম গাঁওৰ কথা থাকিব লাগিব মানে একদম গাঁৱৰ মাটি বালি বোকা খেতি পথাৰৰ কথা থাকিব লাগিব অ সেইবত সেইবতাকিব লাগিব সি তেতিয়াহে কব অ' চাবোন তাবোন হেইবোৰ থাকিব লাগিব, অ' ই তেতিয়াহে গাব।
উম।
নহ'বা নাগাই।
নাগায় এইবিলাক গানে তাক শুধাও নাপায় নহয়
এই তাক গুৱাই দি পেল তো এ ফটা ফেটি আৰু মানে বনি গলি আৰু
উম
ই ইথলাগিলে বেয়াকে গাও কিনেও মানে সেইটো মানুহে শুনিবই
শুনিব অ
লাগিলে ভিতৰত যিয়ে নাথাকক আ
উ লাই প্ৰথমতে শুনিবই
অ এবাৰ হলেও শুনিব মানে কিনো আছে বস্তুটো শুনিয়ে চাও বুলিয়ে শুনিব
অ' এবাৰ শুনা মানে হৈ গ'ল আৰু
অ' এতিয়া শইকীয়া ভাগৰ তেনেকেই শুনিব
আহ হেনো এবাৰ হে খুন অ'।